হয় বাবু এ মোৰ- অ মাতটো শুনিছে নে?
শুনিছো।
অহ্ কি খবৰ তোমাৰ?
মোৰতো খবৰ ভালে আপোনাৰ?
অ মোৰো ভালেই, এ তাৰমানে আমাৰ মই ফোন কৰিব লগা হ'ল আহ তোমালোকৰ ফালে বোলে মস্ত আজি ধুমুহা বতাহ।
অ বহুত ডাঙৰ। পুৰা বতাহ চত- ইয়াতে গছ-গছনি পোৰা পৰি গৈছে।
হয়-হয়।
ঠিকে, নহয় আহিছে কিন্তু- ইমান বতাহ আহা নাই কিন্তু মই শুনিলো যে তোমালোকৰ ফালে বহুতে বোলে ডাঙৰ ডাঙৰ গছ কেইডাল ভাঙি কেনে পৰিছে।
উম্ আমাৰ ঘৰতে দু দুটামান- পৰি গ'ল।
অ আচ্ছা কিবা তৌ ক্ষতিসাধন হৈছে নেকি?
ইমানটো হোৱা নাই আৰু অকল এটা পৰিছে আপোনাৰ লাইনৰ তাঁৰত।
অ'-
আৰু আপোনাৰ ফালে?
আমাৰ ফালে সিমান মানে হতিসাধন হোৱা নাই। এনে বতাহটো দিছে এ-এ- সাধাৰণ বতাহ জাক যি আহে সেই বতাহটো আহিছে বাকী ক্ষতিসাধন একো হোৱা নাই।
বৰষুণ দিয়া নাই নেকি?
বৰষুণ দিছিলে, যোৱাকালি দিছিলে আজি দিয়া নাই।
অ আমাৰ ফালে বৰষুণ আৰু বতাহ দুটাই একেলগে দি দিছে।
অ, সেইকাৰণে চাগে তোমালোকৰ ফালে বেছি ক্ষতিসাধন - ছে আৰু- বাকী তোমাৰ খবৰ ভালনে?
মোৰ খবৰ ভালে, আপোনাৰ?
অ', মোৰো ভালে।
হয়, মই এনে আৰু বাহিৰত ফুৰি আছোঁ। বতাহ খাই আছোঁ।
অ', আ পিছে আজি এদিনটো কি কি কৰিলা?
দিনটোতো মই আৰু কম্পিউটাৰ ক্লাছ আছে, ক্লাছ আছিল তাতে গৈছো‍ঁ মই আহি কিনে অকণমান ফুৰিব গৈছোঁ বিহু, বিহু আছিল ইয়াতে বিহু চাব গৈছো অকণমান।
অ', তাতে তাতে বিহু হৈ আছে নেকি? অ', তুমি চাব নাই যোৱা
গৈছোঁ গৈ কিনে মাত্ৰ অকণমান আগত আহিছিলোঁ।
অ', ঠিকেই আছে। আমাৰ ফালে হৈছে কিন্তু ইয়াৰ পৰা বহুত দূৰ হয়, সেইকাৰণে মই নগ'লো। আহ, মই গ'লে গ'লে আহিব আৰু অ', অসুবিধা হয় ৰাতি ৰাতিৰ সময়, সেই নোযোৱাই ভাল বুলি মই ন আৰু বহুত দূৰত হৈছে। যে একেবাৰে তোমাৰ অ', মাজ ৰাস্তাত সেই বাটত পাব লাগে।
অ', ইমান দূৰ।
দূৰ সেইকাৰণে মই নগ'লো। আৰু বাকী তোমাৰ ঘৰত অ সকলো ভালে আছে?
অ', সবেই ভালে আছে মা-দেউতা, ভণ্টি সব ভাল আছে।
আচ্ছা। ঠিক আছে আৰু আমাৰ ফালেও ভালে আছে। দাদাও ভাল আছে, ভালে আছে, ভালে আছে আৰু মই বহি আছোঁ ব উই। এই টিভিৰ নিউজ চাই আছিলোঁ তাতে দেখিলোঁ যে, কিছু কিছু ঠাইত প্ৰচণ্ড ধুমুহা বতাহ দিছে। সেইকাৰণে মই ভাবিলোঁ তোমাক ফোন কৰি খবৰ লওঁ। কি হৈ আছে তুমি কি কৰি আছা? আজিকালি আৰু খবৰো হব বুলি মই ফোন কৰিলো।
হয়, হয়।
আৰু তোমাৰ ঘৰত আহ তোমাৰ অ দেউতাইতো বাগান খান্দি থকা বুলি শুনিছ
অ হয়, হয় গছ গছনিও লগাই থাকে, অঁ আছে, জলকীয়া অঁ জলকীয়া আছে। জলকীয়া আছে আপোনাৰ শাক শাক আছে লাই শাক আছে।
অচ্ছা মানে তোমালোকে ঘৰৰে খাই আছ
অঁ ঘৰৰে খাই আছো আমি।
হয় ভালে। ভালে। আজিকালিত- টো বজাৰৰ শাক-পাচলিবোৰতো খাবই নোৱাৰি।
উম খাব‌ই নোৱাৰি, পুৰা মেডিচিন দিয়া থাকে।
হয় হয়। সেইকাৰণেতো মানুহ বেছি এ বেমাৰী হয়। এই বাই- বজাৰৰ আহি কিনে,
চিন দিয়া হাইব্ৰিড থিয়া থাকে না
হয় সেইকাৰণে, অকণ হলেও তোমাৰ ঘৰৰ খোৱাৰ দৰে নহয় আৰু। ঘৰৰটো খালে একো নহয়। একো অনিষ্টও নকৰে। আৰু সোৱাদো বেছ বেছি হয়।
হয়, হয়। আপুনি কি খালে ৰাতি খানাত?
মই ৰুটি, মাংস আনিছিলে, মাংস খালোঁ। ৰুটি, মাংস এই ব্ৰইলাৰ
অ' অ'
ইয়াতেতো আৰু বেলেগ মাংস একো খাবই ন পোৱা নাযায়। ব্ৰইলাৰকে খাব লগা হয়।
হয়, হয় ব্ৰইলাৰতো মই শুনা পাইছোঁ কি বেমাৰী আহিছে।
হয় শুনা প ময়ো পাইছিলোঁ। কিন্তু, এতিয়া তোমাৰ বেলেগ আৰু অপচনে নাই যে আমাৰ আমাৰ ইয়াতে।
হয়, হয়।
সেইকাৰণে ব্ৰইলাৰে খাব লগা হয়। লোকেলো পোৱা নাযায় সিমান ভালদৰে
হয়, হয়।
আৰু বাকী তোমাৰ হয় হয় সেইটোও হয় আৰু তোমাৰ এনে দিনটো কেনেকে গ'ল কি কি কৰিলা?
দিনটো মোৰ ভালেই গৈছে আৰু মই ফুৰিব গৈছো অকমান বাহিৰত লগহঁতৰ লগত
আহ ক'ত গৈ আহিছা?
এনেই আৰু ওপৰৰ পাহাৰৰ ফালে অকমান আহ চি চিনেৰী বিলাক চাই কিনে আহিছো আমাৰ গুৱাহাটীৰ
হয় হয় অ কৰ'ৰবাত বোলে ইয়াতে ব্ৰিজ বনাই থকা শুনিছো
অ হয় হয় হয় অ ডাঙৰ ব্ৰিজ বনে আছে।
অ অপেনিং হ'ল বাৰু।
হোৱা নাই হোৱা নাই কাম চলি আছে এতিয়াওঁ।
অ আচ্ছা ঠিকে আছে। আৰু তোমাৰ এ এতিয়া আহ বাগানটোতো বহুত ডাঙৰ আছিলে তোমাৰ দেউতা আৰু কিবা কিবি উমম তাতে ৰুইছে নেকি?
অ ফুল ফুল গছ ফুল আছে গছ গছনিবলাক আছে ফলৰ গছ বিলাক আছে।
অ' কি ফল আছে
আপোনাৰ মধুৰিআম আছে আম আছে কঠাল আছে।
অ এইবোৰ এইবোৰ ফলো তোমালোকৰ দে তাৰে ৰিচ্
অ হয় হয় নেম নেমু আছে
অ ঠিকে আছে তুমি তোমালোকে মানে একদম ঘৰৰে খাই আছা
হয় হয় আপুনি আহিব ল'ব কাৰণে? কিছু দিনা
হয় হয় মই যাম বুলি ভাবি আছো কিন্তু মই যোৱাৰ সময় পোৱা নাই। আ মই অফিচৰ পৰা ছুটিও পোৱা নাইতো অ বহু দিন হ'ল আ বহুত কাম আছিল, সেইকাৰণে মই দি ল'বও পৰা নাই, মই ভাবি আছোঁ। ছিলো যে ছুটি পালে মই গৈ কেনে এপাক সোমাই আহিম।
হয়, হয়।
তোমাকো লগ পাম, তোমাৰ মাকো লগ পাম, দেউতাকো লগ পাম।
আহিব কোনদিনা।
আহিম আহিম দিয়া এদিন আহি কিনে, বা কি কি আছে ল'ব লগীয়া গো গোটেইখিনি মই লৈ কিনে আহিম। আৰু তোমাৰ দেউতাৰাই কি কৰি আছে এতিয়া শাক পাচলিৰ বাহিৰে?
এতিয়া শাক পাচলিৰ বাহিৰে আৰু কাম
অঁ কি কাম কৰে?
এইটো আপোনাৰ আ গ্ৰেচ কম্পানীত কাম কৰে।
অ, এই গেছ এই চিলিণ্ডাৰ বনোৱা গেছ?
নহয়, নহয়। নয় অক্সিজে
অ', আচ্ছা আচ্ছা মেডিকেলৰ মানে সেই অক্সিজেনৰ গেছত কাম কৰে।
হয়, হয়।
অ'। অ', শাক-পাচলিৰ কামটো মানে তোমাৰ চাইডৰ বিজনেচ হয়।
অ', চাইড বিজনেচ টাইপৰ হয়।
হয়, হয় ঠিকে আছে এনে কৰবাত দেউতাই শাক পাচলি নি বেছে নেকি?
এনে কেতিয়াবা কেতিয়াবা বুধবাৰ বজাৰত লৈ কিনে বেচে।
হয়, হয় ঠিকে আছে আৰু তোমাৰ মায়ে ঘৰতে থাকে নে মা কিবা কাম কৰে?
অ', ময়ো বাহিৰৰ কাম কৰে আৰু।
হয়, হয়।
হয়।
অ', বাকী তোমাৰ অ', দিনৰ কাৰ্যকলাপ খিনি অলপমান থুলমুলকে কোৱা আৰু কিবা কৰিলা নেকি কৰবাত গ'লা নেকি?
অ', এইটো ফুৰিব গৈছিলো আৰু এনে ঘৰতে ঘৰৰ কাম বাচন ধোৱা এইবিলাক।
আচ্ছা তুমি ঘৰৰ কামো কৰা মানে পঢ়াৰ লগতে?
অ', ঘৰৰ কামো কৰো মা দেউতাক ঘৰত নাথাকে না ত কৰিব লাগে।
হয়, হয়। ঠিকে আছে। বাকী আৰু তোমাৰ কি কৰিম বুলি ভাবিছা এতিয়া আহ মানে দিনটোতো এনেকে গুচি যায়। তোমাৰ ঘৰৰ কাম কৰোঁতে তুমি তুমি কিবা বুক্চ কৰ কেৰি কৰি আনি পঢ়িব পাৰে দিনত।
হয়, হয় মই এক্সট্ৰাকৈ টিউশন কৰো আৰু।
অ', তুমি টিউচনো কৰা?
অ', হয় মই টিউচনো কৰো।
আচ্ছা তুমি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট থাকে নে অসমীয়া মিডিয়ামৰো ষ্টুডেণ্ট থাকে।
আহ ইংলিছ মিডিয়ামৰ থাকে মোৰ তাতে।
হয়, এজনৰ পৰা ফিজ কিমান কে লোৱা তুমি?
মই এইটো ক্লাছৰ হিচাপচে হয় এনেতো আঠশৰ পৰা হাজাৰলৈকে থাকে।
অ', মোকো দুজন মানে কৈছিলে। মই ক'লো যে মোৰতো সময় নাই। তেতিয়া আহ মই কোনোবাই যদি এনেকৈ টিউচন কৰা অ', মানুহ পাওঁ তেন্তে মই কৈ দিম। বুলি ভাবিছিলো। আহ মোক কৈ আছিলে কিছুমান মানে যে আমাৰ অ', দেৱ কেইজনক ঘৰ পৰাই দিয়ক। বুলি কৈছিলে মই কলো মোৰতো সময় নহ'ব। যিহেতু মই অফিচো যাব লগা হয়তো। তাৰপিছত আহি কিনে তোমাৰ সময় নহয়। এ, ভাগৰো লাগে টিউচন কৰা সম্ভৱ অ', নহয় সেইকাৰণে মই কৰা বুলি কোৱাও নাই মই কৈছো যে ক'ৰবাত যদি মই পাওঁ তেনেহ'লে মই কৈ দিম বুলি কৈছিলো আহ তুমি তোমাৰ সেই ক্লাছ ফ'ৰ ফাইভ হ'ব।
অ', অ', ইংলিছ। মিডিয়ামাৰ
হয়, হয় মই যদি তেওঁলোকে তোমাৰ তাতে টিউচন কৰাই বুলি ভাবে এ, তেওঁ ল অভিভাৱকসকলক মই তোমাৰ নাম্বাৰটো দি দিম। তোমাৰ ফোন কৰি কিনে সুধিব বা কি যি। সুধিব লগা থাকে তুমি সুধি লব পাৰা। আৰু যদি তোমাৰ টাইম হয়। হয় টাইম মিলাব পাৰা তেনেহলে তুমি। এ বেছি নহয় দুজন আছে দুজনকো কৰি দিব পাৰা তোমাৰ অলপমান এক্স অ এক্স। এ পইচা।
উম টাইমহ'লে কৰি দিম আৰু মই।
হয় হয়। ঠিক আছে। হব বাৰু দিয়া। তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ৰাখিছো নহয় অ দিয়া দিয়া অহ।